মোৰ পৰা ফোন নাযায় যে তোলে
অহ নাই মানে মই তোমাৰ এইয়া গুটিৰ লগত কথা পাতি আছিলো যে তোমাৰ মানে এই সম্ভৱ বিজি বিজি হয় সেইটো কাৰণে দেখা আছিল চাগৈ দেই মই এনে ফোনটো কটা বেছি টাইম হোৱা নাই বাৰু
অহ এই চাৰ্ভাৰ চাগে প্ৰব্লেম নেটৱৰ্কৰ
অহ কিবা গ্লিছো মাৰে বোলে
অহ ময়ো এতিয়া তোলে ফোন মাৰিছো কৈছে বিজি বিজি বোলে
মোৰ চব কি হ'ল আকৌ এডাল ন এনেই আকৌ এনে আকৌ এডাল মোৰ এনেই বেয়া হৈ আছে। মোৰ আক কিবা হল নেকি?
নাই - নাই তোমাৰ হোৱা নাই এইটো অ, খালো - খালো - খালো। এই মানে তোমাৰ খাবলৈ বহিম আৰু এতিয়ালৈকে খোৱা নাই। এতিয়া মোৰ জাষ্ট পইচাটো সোমাইছে।
ইমান সোমাল অ, ইমান সোমাল ন অ, দে - দে।
ভাল এতিয়া মানে তোমাৰ টেনচন নাই। আক কিবা এটা ভয় লাগি আছিলে। উম, এতিয়া মানে তোমাৰ কি ক'ম বুলি ভাবিছিলো এইবাৰ ক'ৰবাত ফুৰিব যোৱাৰ কথা ভবা নাই।
নাই ভবা কত যাম ফুৰিবলৈ এ গৰম।
ডিউটিৰ পৰা তুমি আকৌ টাইমেই নোপোৱা যে ন। উম, এইবাৰ এতিয়া - এতিয়া আকৌ ডিউটি ক'ত তোমাৰ এতিয়া। ক'ত হৈ আছে।
আছো আৰু ইয়াতে ওচৰে-পাজৰে য'ত-ত'ত। অ, ওচৰে - পাজৰে আছো য'তে - ত'তে।
তোমাৰ কি ভাত চাত খোৱা?
এই মাত্ৰ খাই উঠিছো ভাত।
অ, এইটো হা-হা?
সিজোৱা ভাতহে আৰু।
অ, সিজোৱা অ, এই সিজোৱাটো চাগে খাই - খাই আমুৱাই গৈছে ন।
সেই অশান্তি লৈ গৈছে আৰু।
কিন্তু এই সিজোৱাটো এ ত, আকৌ অমিত নিচিনা লাগে তোমাৰ মানে দিনটো নাখাই পেলাই যোনটো
এই সেইটো - সেইটো জো যাৰ ঘৰত মানুহ মোৰ শেষৰ হৰ মানুহে হয় তেনেকুৱা বাকী পৰিয়ালৰ মানুহ ন নহয়তো তেনেকুৱা।
এতিয়া ধৰ যাৰ ঘৰত মানুহ মৰিছে সিহতৰ ঘৰত নন ষ্টপ অ, ন সেইটো ধৰ যাৰ ঘৰত-যা ঘৰত মানুহ মৰিছে কিন্তু ঘৰত নষ্ট মানুহ আহি থাকে সময় নাপায় পায় দিনটো আৰু প্লাছ গোটেই মানুহে একেলগে খাই হৈ যায় আমাৰ আকৌ তেনেকুৱা নহয় নহয় বাকী পৰিয়াল মানুহখিনি গোটেই পৰিয়াল বা বাকী খিনিতো তেনেকে নহয় না
অ অ এইটো মানে হয় কিয় এইটো কিয় কিয় একেল চবে খালে যিমান পৰিয়ালৰ মানুহ আছে একেলগে খাওক
ধেত সম্ভৱ নেকি গোটেই পৰিয়ালদাল একেলগে খোৱা।
এতিয়া গাৱততো এতিয়া গোটেইখিনি মানুহ অহ ', হেল্ল', হয় নহয়। অ, নহয় ধেমালি নহয় বাৰু কিন্তু নহয় তেও কিছুমানে কও বুলি ভাবি কৰিব পাৰে আৰু।
আ আমাআকৌ পৰিয়ালদাল ডাঙৰ যে সৰু পৰিয়াল হ'লে খাই আমাৰ আকৌ পৰিয়ালটো ডাঙৰ যে।
তোমালোকৰ পৰিয়ালটো বহুত ডাঙৰ সেইটো হয় বাৰু।
সৰু পৰিয়ালবোৰে দুঘৰ তিনি বোলে ধৰ দুঘৰ তিনি ঘৰ আছে তেতিয়া হৈ যায়। এতিয়া ইমান চৈধ্য সোতৰ আমাৰ ইয়াত কিমান ঘৰ ওঠৰ-ওঠৰ সোতৰ ওঠৰ একুৱা ঘৰ হ'ল আমাৰ পৰিয়াল।
অ, তোমালোকেও মানে আমাৰ গাওঁ আমাৰ গাৱৰ যে তোমালোকৰ মানে এইটো বেছি পৰিয়ালৰ সেটো বেছি। তাৰ মানে আমাৰ গাঁৱত
আহ
আমাৰ মানে আমাৰে এতিয়া ইমান নাই আমাৰ কি ঘৰ সাত ঘৰ নে পাঁচ ঘৰ আছে পাঁচঘৰ ছঘৰ মান আছে বাকী তোমালোকৰ পোন্ধৰ নে ষোল্ল ঘৰ
হেই এতিয়া আৰু বাঢ়িলে
আৰু বাঢ়িলে ধেমালি নহয়
এতিয়া ধৰ লাটুক লাটুক ধৰ চোন চুমক দ কুক দো তিনিঘৰ নহ'ল জানো আগতেতো এঘৰ আছিল ন এতিয়া তিনি ঘৰ হ'ল
হয় বাকী আৰু আছেই
এই ভাপৰে
মানে আৰু গাঁওৰ বাদেতো আৰু আৰু ক'বাত ক'বাতো আছে
সেইহোপা লাহে লাহে চিঙা চিঙা গৈছে আৰু লাহে
চি ছিঙা গ'ল ন মানে ইমান লাগি এতিয়া ইমান লাগি নাথাকে মানে আৰু গাঁওৰ লগত এই সেইটোৱে গাও উম মানে গাঁৱৰ পৰা ওলাই যোৱা পাছতে মানে এৰি দিয়া হয় আৰু উম এইটো
সম্ভৱ নেকি
অ সেইটো
ত মৰি থাকিব লাগিব এনেকুৱা হ'লে তাত প্ৰত্যেক মাহে মাহেতো খাব লাগিব এনেকুৱা
উম উম কি মানে কিমান মানুহ তেনেকৈ হৈ থাকে হয়নে নাই
অ নম চ বাৰু ধেমালি পাইছ বাপ আহ বাকী ভাত কি বনাইছে
ভাত টাইম নহয় এই তোমাৰ কামদাৰ মই পিঠা পু গ'লো গুটিৰ লগত হা হা ছয় ম ঘৰতে আছিলো এই এইটো নাটুৱৰা
অ
লা তোমাৰ এই সিহঁতৰ ঘৰলে মাতিছিল যে
কেতিয়া
এই আজি
অ
অ ই মানে মানুহ গোটাইছিলে পোৱালি গোটাইছিলে আমাৰ এই চামনীয়াটোৰ।
আহ
তাৰপিছত আমি কোনো নগ'লোঁ যে।
আহ
এটাও পোৱালি নহ'ল বোলে সেই।
হা
অ এই অকল দীপমণি আৰু কোনোবা এটা তাৰ বাদে আৰু কোনো নাই।
নহ সেইটো মতাটো ভুল কৰিলে যে।
অ সি অকমান লাগিলে কষ্ট কৰি তোমাৰ লাগিলে ঘৰে ঘৰে মাধনে। চব যাব এতিয়া আমাৰ এ তুমিতো নাজানাই হয়নে নে নাই।
উম মইতো গমেই নাপাওঁ তোহোতে উথনি কওঁতেহে। এতিয়াতো মই গ্ৰৰুপতে নাই মই কেনেকে গম পাম।
সি সি মোক কৈছে কৈছে মই গ্ৰুপত দিছো পাইছনে। মই কৈছো অ পাইছো পাইছো মই এনেই ক'লো মইছো কোনটো গ্ৰুপত দিছে কি গ্ৰুপত দিছে ব অ পাই পাইছো মই কো কি কৈছিলে মই মেছেজটো নাচালো কি কোৱা চোন কোৱা এনেকা কৈছো তেতিয়া সি কৈছে কৈছে বোলে এই আজি মানুহ ঘুটাইছো যাবি মই তেতিয়াহে গম পাওঁ পোৱা যাও মানুহ।
ন সি নহৰিলেও বা কাৰোবাৰ এতাকে যদি বেলেগক কাব এতাকে কৈ দিলেহেঁতেন মাতি দিয়ে ধৰ এতিয়া সিহঁতৰ ধৰ ইফালে পিছফালে ধৰি যে কাজু যে আছে তাক কৈ দিয়াহেঁতেনে সি সি যদিটো মাতি দিয়াহেতেন। হ'লহেঁতেন কৰাই নাই গ্ৰুপত মেছেজটা লিখিলে কোন যাব
এতিয়া গ্ৰুপত আজিকালি চব নাথাকে নহয় আৰু বহুত পোৱালিয়ে নাই গ্ৰুপত গ আৰু গ্ৰুপত বুলিবলৈ বহুত পোৱালি নায়েই সেইটো কাৰণে গ্ৰুপত
অ সি মুখেধিয়ে ক'ব লাগিছিলে ত সি নোৱাৰিলেও বাৰু কিন্ত পৰিয়ালৰ কাৰোবাৰ এতাকে দি দিয়া
এইটো এইটো ভুল কাম কৰিলে প পাছত পাছত এইটো কথাকে কৈ থাকিব যে মমই চবকে কলো কাক কলি তই কাওকে
কওকতো কোৱা নাই। তেনেকে গ্ৰুপত আৰু কোন মাতিলে কোন আহিব।
এতিয়া মোকো ৰাস্তাত তেনেকা পালে মোকে গ'লে মই এতিয়া মই অ সেই মোক এতিয়াই কৈছে কৈছে বোলে তহঁতৰ টাইমে নি মিল ন বোলে যাবলে মই এতিয়া মই কি বুলি কম সেইটো কাৰণে কৈছো বোলো মই পিঠা খ কৈছো বাহানা মাৰি দিছো।
উম ন ন দু দুখ দুখটোতো দুখটোতো তাৰেই ন যিমান হলেও।
তাৰে এইটোৱ তাৰেই তাৰে। এতিয়া তোমাৰ মতেও নহয় আমাৰ চবৰ এতিয়া যোনে সোধে তাৰ মতে মানে ইয়াৰ আগতে ভুল হ'ব কিয় কওঁ এই এইটো কথা স মানে ভালকে চবকে কবগে লাগিব।
ক'ব লাগিছিল যে আমাৰ ঘৰত এনেকে আজি মানুহ গোটাইছোঁ। তহত গোটেই কেইটা যাবি।
অ অ অ এইটো এইটো কিন্তু চব এইটো তোমাৰ এই ই বুলি নহয়। চবেই এতিয়া এতিয়ালৈকে জাৰ ৰ্জাৰ যি হয় চ সেইটোৱে চিষ্টেম অ
অ এতিয়া এ এনেকে কলে কোন যাব ক আজিৰ দিনত মানুহ পাবলৈ নাই মানুহ যাব আজিৰ দিনত হে
নাযায় নাযায় দেই মই গম পাই গৈছো
কোনো নাযায় আজিৰ দিনত কোনো মৰি নাথাকে কাৰো ঘৰত গৈ পেলাই
সেইটোৱে আমাৰ লগৰ এটা আজি যোনটো বাপেক ঢুকালে আমাৰ লগৰে কিমান অহা নাই মানে সি এতিয়া ধৰি লোৱা কাৰোবাৰ বাপেক ঢো ঢুকালে নহয় কাপাৰ কিবা ঢুকালে সি জায়েই নাই নাই সি যায়েই কিন্তু এতিয়া তাৰ বাপেক ঢুকাল যে এতিয়া তোমাৰ এ মানে আমাৰ লগৰ বুলিবলৈ এই দুটা তিনিটা মানহে আছোঁ বাকী নায়েই
আহ
সেইটো
আজিকালি মানুহ চব ব্যস্ত হয় তই বেয়া পায়ো লাভ নাই আকৌ বেয়া উপায় নাই মানে আজিকালি
তোমালোকৰ মানে কথাটো কৈছো আম আমাৰ অ কিন্তু মানে আমাৰ চামটোৰ কথা বেলেগ
অ নহয় নহয় এটা কথা চামটো বুলি বাদ দে সি যদি সি যদি পাৰ সবকে ফোন কৰাহেতেন সি যদি ক'লেহেঁতেন যে এনেক এনেকে ম যাবলৈ অসুবিধা হৈছে তহঁতক ফোন কৰি দিলো হৈ গল নহবা হেম থাকে বা দন্ত থাকে য কাজু তাকে যদি কলেহেঁতেন যে এনেকে ত তোৰ ল'ৰাকেইটা মাম মা দিবি কিয় নাযাব চব চব যাব ঘৰে ঘৰে মাতিলে এতিয়া গ্ৰুপত মেছেজ দিলে দিলে আৰু
অ সেইটো কোনে চাই থাকে সেইটোৱে তেনেকৈ তাৰ এতিয়া মই গ্ৰুপত নাই
অ ময়ো নাই গ্ৰোপত মইতো গমেই নাপাওঁ ন
এ মই আছিলো ওলাই দিলো এইকাৰ এয়া মই তোমাৰ এই ফাংচনৰ টাইমতে ওলালো মই মই তোমাৰ সেই কাজিয়া হল কাজিয়া হ'ল যে মই তেতিয়াই ওলাই দিলো নাই নাই ইয়াত থাকি মানে পাছত বেয়াহে হ'ব উম সেইটো কাৰণে ইয়াত মই মানে ইমান ভাল লগা নাই এতিয়া মানে তোমাৰ তাকে ভাবিছো আমি মানে তোমাৰ এই গোটিহতৰ প্লেন কৰিয়ে আছিলো
অহ
ফুৰিবলৈ যোৱা
অহ
এনেই পইচা নাই ইখিতে আকৌ একে পাঁচ হাজাৰ পাঁচ হাজাৰকৈ তুলিছে দেই
অহ
পাঁচহাজাৰ পাঁচহাজাৰকৈ তুলি তুমি কোবা এই এই আহ আহাম লুংনিং কি জোগা অ এইটো গুৱাহাটীত আছে এ হামলুং নে কি কিবা এটা বুলি কলে সি
হে
তাত যায় মানে সি বুলি নহয় চবেই গৈছে আৰু ইয়াৰ পৰা কাৰখন ভাড়া কৰি লৈ যাব তোমাৰ কাৰখন ভাড়া কৰি কাৰৰ ভাড়াটোও দিয়া আকৌ বোলে ড্ৰাইভৰ ড্ৰাইভৰ নিনিয়ে যুতি আৰু মৃন্ময়ে চলাই যাব মই কৈছো মই কৈছো তোহতে কি বুলি ভাবিছ কি ৰাস্তাত কিবা এটা নহয় কিবা এটা হৈ যাব পাৰে ইমান দূৰ ৰাস্তা এতিয়া কিন্তু চলাই এতিয়ালৈকে এটাও ভালকে পোৱা নাই এতিয়া সেইকাৰণেতো মানুহৰ ড্ৰাইভৰ নিয়ে ন এতিয়া সেইটো কাৰণে মই
পাঁচহাজাৰ তুলি ফুৰিব যায়
অ মই মানে শুনিও হাঁহিছো বোলো চয়ন আকৌ জুতি আকৌ ইণ্ডে ৰণ মই আৰু এই মৃন্ময়
ৰণক ঘৰৰ পৰা পঠাব জানো
পঠিয়াব পঠিয়াব সি মানে মাকক কৈয়ে আছে বহুত দিনৰ পৰা দেই সি মানে ঘৰত চাব সম্ভৱ ফাঁকি মাৰি যাব সি মানে দাৰ্জিলিং যোৱাৰ কথা কৈ আছে
আহ
আমি এতিয়া দাৰ্জিলিং নাযাওঁ আমি এতিয়া বেলেগে জেগা যাম ভাবি আছোঁ
অ চয়নৰ কি চয় চয়নৰ কি পকেট কেইদিন গৰম হৈ আছে
গৰম হৈছে বা অ-অ কিয় নাজানো দেই তাৰ সম্ভৱ এই ফাংচনৰ পইচা এতিয়াও আছে নেকি ঠিক নাই এয়া এতিয়া ধৰিব নোৱাৰে সিহঁতৰ বহুত এয়া নহয়
তাকে আমাৰ গাঁৱত সেইটো আছে আৰু কি কৰিবি আৰু উপায় নাই
যে আগৰ পা
চলি আছে এইটো এইটো সেইটো সত্য যুগৰ পৰা আছে আও উম উপায় নাই আৰু এয়া লাহে-লাহে চব একেই হৈ হৈ গৈ আছে আৰু দিনক দিনে
অ এই এইটো মানে আগৰ নিয়ম বিলাক এনে এতিয়া এতিয়া লৈ গৈ আছে আৰু ইহেঁতক সিহঁতৰ আকৌ পোহিন দা আকৌ ছইনৰ পুতেকক দিব
অ এইটো নহয় ভাইকো উঠি আহিছে ন লাহে লাহে ন চবেই এক একেলগে ল'ব আৰু
উম-উম এতিয়া মানে চোৱা এতিয়া ভাস্কৰ খৰে স্বৰ্ণক শিকালে
আহ
এইটো ছয়নীয়ে আকৌ ভাইয়েক আকৌ শিকাব নহয় ভাইয়েকে আকৌ তোমাৰ তাপতি কয় তেনেকুৱা মানে শিকাই শিকাই গৈ থাকিব সিহঁতক ইহঁতৰ মানে মানুহৰ এই চ্বহাৱকেইটাই তেনেকুৱা ন
ইহঁতৰ মানে ইহঁতে মানে সমাজত আগভাগ লৈছ সেইটো ক্ষেত্ৰতে ভাল পায় আৰু চবৰে কিবা কিবা এটা চখ থাকে ন ইহঁতৰ সেইটো চখ আছে যেনেকে আমাৰ নাই সেইটো সিহঁতৰ
আমাৰ অ সেইটোৱেই-সেইটোৱেই
এতিয়া-এতিয়া আমিতো ধৰ বেয়াই পাও ইমান সোপা দায়িত্ব লৈ ফুৰিবলৈ
উম-উম-উম আৰু নহয় ইহতে ভাল পাই বুজিছো কিন্তু সিহঁতে আকৌ কিবা কাম কৰিলেও এনেতে কাম নকৰে নহয়
কাম নকৰে অৰ্ডাৰ দিয়ে আৰু বেলেগক খটুৱাই খটুৱাই
অ আমি এতিয়া পিছখন কাটিব গ'লে তুমি দুকোৰ মাৰা তিনিকোৰ মাৰা সি একোৰ হলেও মাৰে নে তাক এতিয়ালৈকে মাৰা দেখিছে নে আমি যে মই এতিয়ালৈকে এতিয়ালৈকে এবাৰো দেখা নাই তাক
উম নাই দেখা নাই দেখা এই তাক এদনে দেখিলো আৰু এই হাতীত খেলিব যাওঁতে তাক এই সি ৰখি আছিলে মই কলো যা তই হেৰি বাউণ্ডৰীটো কাটগে যা সি কাৰোবাক-কাৰোবাক লৈ বা বাউণ্ডৰীটো কাটি লাগে যেনিবা
অ এই তেতিয়া কাটিছে আমি মানে এ পিছ কাটি আছিলো যে সেইকাৰণে কি গ'ল
অ তাক-তাক তেতিয়া বাউণ্ডৰী তাক তেতিয়া বাউণ্ডৰীটো কাটিব দিলো নহ'লে সি নগ'লহেতেন মই তাক কলো ডাইৰেক্ট কলো